হেল্ল'।
অ', কোৱা।
কি কৰিছা?
এনে অকনমান মোবাইল চাই আছিলোঁ।
অ', হয় নেকি? মই এনে অলপ এই অফিচৰ কাম এটা আছিলে সেইটো কৰি আছিলোঁ।
অ', আৰু খোৱা বনোৱা হ'ল?
অ', খানা হৈ গ'ল বনোৱা।
উম।
তুমি কি বনালা?
মই এতিয়া কণী বনাইছোঁ আৰু।
কণী আৰু--কণী দালি লগ, কি ৰুটি নে ভাত?
ভাতে।
অ', মইও এই মাংস অকমান আছিলে।
উম।
সেইটোৱে বনালো, আলু দি পাই।
ঠিকে আছে।
দুপৰীয়াৰ আছিলে, দালি আছিলে। আৰু ভাজি আছিলে এই কুন্দ্ৰি চিনি পোৱা?
অ', অ', পাওঁ।
অ', সেই কুন্দ্ৰিৰ ভাজি কৰিছিলে, সেইটো আছিলে। এতিয়া অকল মাংসত হেতু আলু দি আৰু ভাত বনালো ভাত কেইটা।
ঠিকে আছে।
মই আকৌ মাংসত আলু নিদিলে ভাল নালাগে মোৰ মাংসৰ আলুটোহে বেছি ভাল লাগে। মাংসত কে।
অ', মাংসত কেই আলু আৰু জঝুলটোৱে বেছি ভাল লাগে।
অ'। মাংসত এনেকৈ এপিচ বা দুপিচ হলেও হৈ যায় সেইটো ইমান বেছি নালাগে মোৰ মাংস কিন্তু মোৰ আলু লাগে আলুটো বৰ ভাল লাগে মাংসৰ আলুতটো ইমান ভাল লাগে ন খাই পেলাই?
হয়-হয়। আৰু কোৱা, আজি ইমান বৰষুণ দিছে।
সঁচাকে ডেই। বৰষুণতটো দিছে বাৰু সেইটোতো হয় কিন্তু গৰমৰ পৰাতো অলপ আৰাম পাইছোঁ ন আমি।
অ', এইটোয়ে বতৰটো এতিয়া অকমান ঠিক আছে।
বতৰটো এতিয়া অকমান ভালেই হৈছে নহলে এনেকুৱা লেতেৰা গৰম নহয়। ইমানে বেয়া গৰম। এ ৰা ৰাতিপুৱা হলে ৰ'দৰ কাৰণে ওলাব নোৱাৰি গধূলি হলে ইমান এনেকুৱা মানে এনেকে গৰম। বৰ অশান্তি লাগি থাকে এই বৰষুণ দিয়াৰ কাৰণে অলপ ঠাণ্ডা হৈছে চবেই আৰাম পাইছে ন?
এইটো কি-কি
অ', কিন্তু আৰু এটা বস্তু বেয়া হৈ যায় কি বৰষুণ হল যে গোটেই ৰাস্তাত মানে লেতেৰা হৈ যায় ন? পানী হৈ যায় গোটেই ৰাস্তাবোৰ।
ৰাস্তাবিলাক ইমান বেয়া পানীতো হ'ব। ড্ৰেইন চিষ্টেম ভাল নহয়।
ড্ৰেইন টো নাইয়ে। আৰু বনাইও আছে যে জেগা-জেগা ভাঙি আছে কৰবাত বনাইছে কৰবাত ভাঙিছে। সেইটো কাৰণে। আৰু ইমানে গাড়ী ইমানে গাড়ী চলে নহয় বাপৰে, মানে আজি বনাইছে কালি মানে দুই তিনদিনো যাব নোৱাৰে গাড়ী চলিয়ে থাকে তাত।
অ', এইটোতো হয়। আজিকালি গাড়ী বাইক এইবিলাক বেছি হৈ গ'ল ন?
সেইটো কাৰণে ৰাস্তাবোৰ বৰ বেয়া।
আজিকালি চবৰে ঘৰতেই আছে। কিবা কিবিটো আছে স্কুটি নহলে বাইক নহলে গাড়ী।
অ', আজিকালি খোজকঢ়াটোউ কম হৈ গৈছে ন।
সেইটোৱে।
আমাৰ ইপিনেতো এনে বৰষুণ দিছে ঠিকে আছে আমাৰ গলি ফালে হোৱা নাই। মানে আমাৰ ঘৰটো এৰি পিলে পিছফালে এনেকুৱা পানী হৈছে নহয়।
অ', আমাৰ আজি হোৱা নাই। আমাৰো আৰু বেছি জোৰ কে দিলে বৰফ তেতিয়া হৈ যাই।
অ', হয় নেকি?
হয়।
নাই আমাৰ এইফালে অলপ দিলে বৰষুণ মানে বৰষুণ অলপ দিলে পানী হৈ যায়।
ড্ৰেইন চিষ্টেম বিলাক ভাল নহয় যে, ড্ৰেইন শ্ৰেণ নাই ভালকে।
অ', অ'।
আৰু কেতিয়া খাবা?
খাওঁ। এ দহটা চাৰে দহটাটো বাজে এতিয়া বাৰু। চাৰে দহটা এঘাৰ বাজে খাওঁতে-খাওঁতে মানে।
অ', আমাৰো আজি
এই ঘৰৰ চবে একেলগে হয় তাৰপিছত অলপ কথা পাতে।
উম, চবৰে একেই। ডিউটিৰ পৰা আহিব অকমান ৰেষ্ট কৰিব তাৰ পিছতো খাব।
সেইটো হয়, ত এই চাৰে দহটা এঘাৰটাটো বাজে খ খানা খাওঁতে। চবে একেলগে বহিব। টেবিলত তাৰপিছত কথা পাতিব খানা খাব। সেইবোৰে চলি থাকে। দুপৰীয়াতো একেলগে নহয় ন, চবৰ ডিউটি থাকে যে বেলেগ-বেলেগ।
হয়-হয়।
ৰাতিটোয়ে যি গোটেই কেইটা পৰিয়ালৰ মানুহ একগোট হয় পিলে খাওঁ। এসাঁজ, ৰাতিৰ সজটো সেইটো কাৰণে।
সেইটোতো হয় বাৰু।
আৰু কোৱা তোমাৰ খবৰ?
মুৰ চলি আছে।
এতি চাগে বৰষুণ দিয়া নাই ন নে দিছে?
এতিয়া নাই দিয়া। অকণমান বতৰটো ঠাণ্ডা হৈ আছে এতিয়া।
অ', বতৰটো ঠাণ্ডা হৈ আছে মানে কি হয় কোৱাচোন এই আমাৰ যে ঘৰটো আছে যে মোৰ ৰুমটো আছে যে? এই ৰৰুমটো খি স তোমাৰ দৰ্জা বন্ধ কৰিলে যে বাহিৰৰ আৱাজ একো শুনিয়ে পোৱা নাযায়। গমেই পোৱা নাযায়।
অ', হয়।
সেইকাৰণে যে গম মানে গম নেপাইছোঁ বৰষুণ দিছে নে নাই দিয়া বস্তুতটো।
এতিয়া নাইদিয়া দে আকৌ ৰাতি আহিবও পাৰে।
অ', ৰাতি দিয়ক, তেতিয়াতো কোনো অসুবিধা নাই ন ৰাতি দিলে। শান্তিতে শান্তি মতে শুব পাৰিব ন মানুহে।
সেইটো হয়। এই জুলাই মাহত এই এইবাৰ প্ৰথমবাৰতে হে ইমান গৰম দিছে। আগতে এনেকুৱা হোৱা নাই দেই।
নাই আগৰো আগৰ বাৰো তেনেকুৱাই গৰম দিছিলে চাগে?
জুলাইত দিয়া নাই আগষ্টৰপা দিছিলে। এইবছৰ আ এইবছৰ আগতে দি দিলে।
ঠিকে আছে বাচ্ছা-বাচ্ছা বিলাকৰ এইটো কি কয় তোমাৰ চামাৰ বি ভাকেচন চলি আছে নহয়।
হয়-হয়।
গৰমৰ বন্ধ।
ভালেই হব গৰমৰ বন্ধ সিহতি উপভোগ কৰিব পাৰিব। নহ'লেতো জুলাই মাহতো বৰষুণ-বৰষুণে যায়গে নে। সিহঁতে গৰব ৰ বন্ধ উপভোগ কৰিবও নোৱাৰে, এইবাৰ ভালে হ'ব।
অ', ঠিকে কৈছা।
অ', নহলে তো সিহঁতৰ স্কুল খুলিলেহে ৰ'দ দিয়ে গৰম দিয়ে ইমান আগষ্টত।
আগষ্টৰো বছি গৰম দিয়ে।
অ', সেইটোৱে। বাচ্ছা বিলাকৰ ভাল আৰু এতিয়া গৰৰ বন্ধ।
ঘৰতে থাকিব এতিয়া।
সিহঁতক দেখি ন আমাৰ যে স্কুলৰ টাইমৰ কথা মনত আহি যায়।
অ', ইমান ফূৰ্তি স্কুল বন্ধ দিব।
সচাকে দেই ক'ত-ক'ত ফুৰিব যাম, কাৰ-কাৰ ঘৰত যাম আলহী হৈ কিমান মানে মাক কৈছিলোঁ। এই জেঠাইৰ ঘৰত যাম, আইতাৰ ঘৰত যাম, বৰমাৰ ঘৰত যাম কাৰ ঘৰ কি কাৰ ঘৰত কিমান দিন থাকিম।
এইটোতো হৈয়ে। আজিকালি একো নাই, আজিকালি বাচ্ছা বিলাকক আমি ঘৰতে থাকিব, মোবাইল চাব, সেইটোৱে।
আজিকালিৰ আজিকালি চোৱা আজিৰ প্ৰজন্মৰ বাচ্ছাবিলাকৰ কি কয় এইটো, ৰখিবা দেই।
অ, অ', ঠিক
আজিকালি আ মানে বৰ্তমান যুগৰ প্ৰজন্মৰ বাচ্ছাবোৰৰ কি হয় ঘৰৰ পৰা তেনেকে ওলাব নালাগে, ফোন পাই যায়। ফোনত গেম খেলে সিহঁতি। টিভিত চাই বাহিৰত যাব নালাগে ক'ৰবাত। আমাৰ সময়ততো সেই বস্তুটো নাছিলে ন।
সেইটোও হয় বাৰু, আজিকালি নোলায় ন। চবেই ঘৰতে থাকে, চব বাচ্ছাবিলাকে ঘৰৰ পৰা নোলায়। পেৰেঞ্চও নিদিয়ে। সেইকাৰণে আমি
অ', আৰু নহয় এটা কথা নহয় উম ব বাচ্ছা বিলাকক যে কৰ'বাত ওলাই দিব খেলিবৰ কাৰণে, সেইটোটো ভয় আছে ন। আজিকালি যে নিউজত মানে আৰু তোমাৰ বাতৰি কাকতত কিবা কিবি যে ওলাই থাক কে খবৰবোৰ, শুনি শুনিলে ভয় লাগি যায় ৰে।
সেইটোতো সঁচা।
অ', ত' তেনেকে
তথাপিও অকমান বাহিৰত ওলাব লাগে, নহ'লে আজিকালি মিলিবই নোৱাৰে ন, টাইমো নাপায় সিহঁতে। অকমান বন্ধ দিলে, খেলিব চেলিব লাগে আৰু।
সেইটোতো হয়, সেইটো গম পাইছো, কিন্তু এ মানে যেনেকে হৈ আছে নহয়, খবৰবোৰ ওলাই আছে যে এনেকে বা বাচ্ছাবিলাক উঠাই লৈ যাই কেলে মা দেউতাক সেই সেইটো কেনেকে ৰিক্স ল'ব ন, ওলাই দিব বাচ্ছা বিলাকক।
সেইটোও হয়, আজি
আৰু বাচ্ছাবিলাকওতো কাৰো হাতত দিবও নোৱাৰি ন, ভৰসাও কৰিব নোৱাৰি।
সেইটোয়ে আৰু আজিকালি যুগটোৱে এনেকুৱা আহি আহিছে।
সেইটো কাৰণে সিহঁতি ভাবে যে মা দেউতা হওঁক মা দেউতা সকলে ভাবে যে মোৰ বা বাচ্ছা ঘৰতে থাকক লাগিলে। লাগিলে ফোন দি থৈ দিওঁ, তাৰপিছত তোমাৰ টিভিত দি থৈ দিওঁ বহাই থৈ দিওঁ, কিন্তু বাহিৰত উলিয়াই নিদো আৰু। আমাৰ সময়ততো সেই বস্তুটোৰ ভয় নাছিলে ন।
অ'।
আৰু এতিয়া যুগ আৰু এতিয়া যুগ পৰিৱৰ্তন হৈছে। ত' চব বস্তুৰে পৰিৱৰ্তন দৰকাৰ ন, আমাৰ সময়ত বেলেগ আছিলে। এতিয়া নতুন প্ৰজন্মৰ যুগৰ বেলেগ পৰিবৰ্তন চব, লাহে- লাহে চব বস্তু পৰিৱৰ্তন হৈ আছে ন।
হয়-হয়।
সেইটো কাৰ, সেইটো কাৰণে পৰিৱৰ্তন দৰকাৰ। আৰু কিছুমান ভালো পৰিৱৰ্তন হৈছে আৰু কিছুমান বেয়াও পৰিৱৰ্তন হৈছে। গোটেই গোটেইখিনি যে বেয়া সেইটোও কব নোৱাৰি ন?
ন, নহয়।
সেইটোৱে।
আৰু কি কৰিবা, এনেকেই চলি থাকিব লাগিব। ভূগল যুগৰ লগত মিলাই কিনিয়ে চলিব লাগিব আমাৰো।
অ', আমাৰ যুগৰ লগত মিলাই পেলাই চলিব লাগিব। নহলে আমি চলিব নোৱাৰিম ন?
সেইটোৱে আৰু।
পিছ আমি পিছ পৰি যাম।
আমি এতিয়াও ইণ্ডি-ইণ্ডিয়াত মানে পিছ পৰিয়ে আছোঁ। বেলেগ ঠাইত, বেলেগ ঠাই এতিয়া লাহে-লাহে হ'ব